অ' ক'।
অ' কেইধৰ মন চন অলপ বেয়া লাগি আছে।।
আৰু কলি।
মন বেয়া লাগি আছে।
তই আৰু কৈছা।
হে একো কোৱা নাই।।
কৈছা টো। এইমাত্র কি কৈছা কোৱাচোন আৰু?।
এ কি ক'ম আৰু মোৰ মন চন বেয়া হৈ আছে।
অ' কম বুলি কৈছা নেকি। অ' তো ঠিকেই আছে।
হয় একো একো। উম'।
তো সেনেকে লাহে লাহে কথা পাতি থাক। লাহে লাহে, লাহে লাহে কথা পাতি থাক। নহয় তই যি টি কৈ থাকা।
এই মোৰ মাথাটো বহুত বেয়া লাগি আছে সেইকাৰণে।
উম'। এ বাদ দি এইবোৰ এনেও এনেও কাম নাই। এনেকুৱাত সেনেকোৱা এনেও নকৰে দে। এতিয়াহে কৈ আছে এনেও
নহয় অ' মানে মোৰ পেৰেন্টছৰ অলপ। মাইনচেট টো অলপ বহুত সৰু ন'।
অ' সেইটো হয়।
মেইন কথা গুৱাহাটী বুলি থাকেহে কিন্তু এই গাঁৱৰ মাথাটো লৈ থৈ দি আছে। এতিয়া মানে। অ' ঠিক আছে হ'ব বাৰু এতিয়া।
উম'।
মই কিবা কথা কলে এ একদম মানে তোৰ কেচটোৰ নিচিনা হৈ আছে। মই কিবা কথা কওঁ না বুজি পাই না কিবা। উল্টা মোকে গালি পাৰি আছে আৰে।
উম'
অ' কি মানে এ। এতিয়া মই অলপ কথা ইয়াক কৈছো ই অলপ চিন্তা কৰিছে গম পাই যাই কথাত। কৈছে আৰু যে। তই এতিয়ালৈকে পইচা চইচা নাপাম ন' ত এনেকাই হব।
উম'।
কথাটো বাৰু ঠিকে কৈছে একো বেয়া পোৱা নাই।
বাদ দেই ইগন'ৰ কৰি থাকিবি এনেকুৱা কৈ থকা তোক কৈ থাকিবই এনেও। বেছিকৈ থাকিলে কায়জা কৰি কৰি দিবি হৈ গ'ল। কৈ দিবি বেয়া বেয়াকে হৈ গ'ল। ইমানটা সেই
মই বিছ ভাৰ কৈছো বাবা বিশ পাৰ? হ'লেও কয়।
সেনকোৱাই
আহঃ
তোৰ মাক নহয় আন্টীতোক কবি। তোৰ মাক কৈ এনেও লাভ নাই।
আন্টীতোক মই কি কম দাইৰেক?
কবি সেনেকে কৈ থাকিব মানা কৰবি, অ নহয় তোক তোক থৰি কব হনতৰ মাকহে কব এনেও, আন্তি তোক কবি যে আপুনি এইবো কিয় কৰি থাকে, সেনেকে কবি দাইৰেক্ট, মই যে এনেকে কলো হয়, বাদ দি, মোৰ লগত ভালকে ব্যৱহাৰ কৰে, বেয়াকে ব্যৱহাৰ, মই এ মোৰ কথাতো কৈ আছো না, ত' মো কৈ দিলোঁ হয় ডাইৰেক্ট।
ইনকে ডাইৰেক্ট কোৱা নাই ন, ইনকে ডাইৰেক্ট নকয় ইনডাইৰেক্ট কি চব কৈ আছে। এতিয়া সুধিলেও কব, যে মইতো একো ডাইৰেক্টলি পোৱা নাই, আৰু মোৰ মোক
যেনেকে, যেনেকে-যেনেকে কৈছে সেনেক তেনেকে তয়ো কবি, নহয় কিছুমান থাকে নহয়, কিছুমান সেনেকে কোৱা নাই চাগে মোৰ মতে দি, কিছুমান থাকে নহয় মানে বহুত-বহুত মানে বেছি বেছিকে কৈ থাকে। কিছুমান থাকে বহুত মানে লেবেল দি থাকে, সেকুৱা সেনেকুৱা টাইপৰ কৈছে ছাগে, সেনেকে টাইপ কোৱা নাই। অ, হেনেকে হলে বেল দি আছে, হেনেকুৱা টাইপৰ হেনেকে কোৱা নাই দে।
হেনেকে নহয়, মানে প্লাচ কৈ ন আৰু লগতে এনেকাও হৈ আছ তে যে সেনেকা হৈ আছে, মানে লেবেল টোতো মাৰি আছে, লগতে এনেকাও কৈ আছে যে, আৰু ইটো কথা মই এতিয়া গম পাইছো এই সিদিনা যে মে মেকুৰীটো মই লৈ আনছিলো
অ
বেগত ভিতৰত
অ
কি কয়, মেকুৰী মানে ওলাও দেখে, চাব খুজিছে আৰু মেকুৰীটোক মই ওলাইছো এক বোৰ গম পাইছে যে মেক কুৰীটো একদম অৰেঞ্জি কালাৰৰ হয়। তছ এই কিমান ধুনী, একদম তোমাৰ নিচিনা বলাই আছে।
বাহ মা
উ অলপ ভাল পাইছো তাৰপিছত মোৰ চক লাগি গল যে অ, এনেকা কৈছে, উম দেত মিনচ চিয়ৰ হয়।
নহয়, অকন তেল মাৰা তাইত মানুহ থাকেটো, এনেকুৱা।
এই বহুত, এ মোৰ শাৰি আ হা হা।
উম।
মানে অশান্তি লাগি আছে মানে মোৰ, মস্ত অশান্তি লাগি আছে।
উম।
আৰু তাৰে ওপৰত মাৰ কথাবিলাক শুনি আৰু অশান্তি লাগি আছে।
অ সেইটো হয়, এই যি টি কথাক লৈ এইমাখান অশান্তি লাগে, ইতা যদি মানে তোক যদি তোকচোন চাপোৰ্টে নকৰে তোৰ মায়ে। চাপৰ্ট কৰিলেহে এতিয়া, অ।
কৰো গলিকে
মোৰ মাক যদি নিজে কল হয় মোৰ মটো কৈ দিলাক হৈ বেয়াকৈ
উ
তোৰ মাৰে মানে চবৰে কথা শুনি থাকে অ, ম খবৰে কথাটো বেছিকেু শুনে। মানে তোৰটোতকে মানে হেনেকা তাইপ তেনেকুৱা নহয় মানে, মানে সেই অ সেইটোোকচত অ মানে অকণ মানে গাঁওীয়া টাই ম কথা ন ত সেইটো কাৰণে সেনেকুৱা টাইপ। অ সেইটো কাৰণে সেনেকুৱা তাৰ মানে মানুহবোৰ বহুত সাধা টাইপ না। সেইটো কাৰণে। উ কিছুমান যদি চালু থাকে বছি ভাকতো বাৰ মানুহে চালো।
অ বছা অ মবাবা কি কৈ ৰ্গাৰজিয়েন ন নাথকিলে ভাল আছিল।
কি কৈছি?
মই পাপাই কৈছে। ন সেইদিনা গালি পাৰতে মানে গাৰ্জেন নাই ন কাপোৰটোৰ কাৰণে।
ঐ কি ফালতো তইও কিন্তু ভাল কৈছা সেইটো মোৰ ভাল লাগিছে ভালে
নাটখিলে ভাল আছিল শুনাও পাইছো মই
উম ঠিকে আছে। তেনেকুৱাই কব লাগে বৰ ফালতো দেই ধেই।
ক'ত আছে জেগাতটো চানা কেনেকা কি জেগাত আছে তাৰপিছত এনেকুৱা ক কথাটো কওক যি তি বকি আছে।
সেই এনেকে আৰু কয় নেকি, তোনে জানি দিছে বা কৈছে সেনেকাে টাইপৰ হলোও বেলেগ কথা তোৰ কথাটো শুনা নাই ডাইৰেক্ট মাৰ ধৰত লাগি গৈছে ৰে এইতো কি কথা? পাহাৰো
আৰু মেইন কথা কি যে মাৰিছে তো মাৰিছে বেলেগৰ কথা শুনি কেনে মাৰিছে মোৰো কথা শুনি
অ', তোৰ কথাতো শুনা নাই বেলেগৰ কথাটো শুনিকিনে পাৰিছে তোৰ কথাটো মানে এনেকুৱা বোলে গালি - গালি দিছে তো ফাৰ্ষ কৈছে কি এ', এতিয়া দে এতিয়া ক', তোৰ কথাটো কোৱা সেনেকা টাইপৰো বেলেগ কথা সেনেকুৱাও নাই সুধা। জালি দিছে তাৰপিছত মাৰছে। তালে বিহুত চাগে হুঞ্জে তোৰ কথাই এনেকা টাইপৰ।
সিটো পাৰটো মোৰ মায়ে দিছে, মাৰা পাৰটো মোৰ পা হয় দিদি এইটো মোৰ হাইি উঠছে কিন্তু। মোৰ নিজৰে প্ৰস্পেক্টিভ। ত', চাই কেনে কিন্তু ভালে অ',
হেই ', কি ফাল্টু এনেক - এনেকে কৰিব নালাগে যিয়ে ন। হহ', এনেকে বহুত বেয়া লাগে সচাই। হেয়',
তাকেই ইতিয়া গম পাইছো আৰু পেৰেণ্টছ কেইটাই আৰু এটা হম', লাভ নাই।
কথাকৈ লাভ নাই এন উম ', কৰি আহি কিনে কবি সেনেকা টাইপৰ কৈ থাকি লাভ নাই এনকা, এ -এনে কৰিলে মানে কিমান বেয়া লাগে না।
মই যিয়ে ক'ম হঠাৎ ক'ম চাপ ৰাইজ কৰি ক'ম যি হয় হ'ব আৰু নকওঁ আৰু। অ যদি ইহঁতে মোক ঘৰত ৰিষ্টা লৈ আনে ন। মই যে কিমান বেয়া বেয়া গালি পাৰিম মই। এতিয়া মই পা তাৰ আগতে মই মুখত ডাইৰেক্ট ক'ম যা, আছে কোনোবা এটা ম
কবি কবি কবি কবি অ কব লাগে অ,
অ যদি মোক ফৰ্চ বুলি কয়। মই কিয় সেনকা কৰিম নে
অ অ তোৰতো মানে লাগিব না, তেতিয়াহে তোৰ কথাটোয়ে নোহো- নিজেই নিজৰ নিজৰ মৰজিদি কৰি আছে মানে, কি কথা মানে তোৰ। তোৰ কথা তোৰ মানে তোৰ কথা। তয়ে কম পাব লাগে। মানে তই যি কবি সেইটোয়ে হ'ব বেলেগৰটো নহয় নহয়।
এ মই তাক কৈছোঁ, সি কৈছে কি মানে সি কৈছে তই যেতিয়ালৈকে পইচা নাকাম বা কিবা এটা চৰ্চ তই নকৰ ত তোক সেনেকাই কৰিব। কথাটো হয়ো। কেতি নকওঁ মই। তেনেকাই হ'ব।
উম তে নিজৰ মানে পইচা পাতি হব। ত নিজৰ নিজৰ কাম নিজে কৰি থাকিবি তেতিয়া সিহঁতে মানে ইমান চিন্তা কৰি থাকিব নে। তেতিয়া মানে তই ইগনৰ কৰি থাকবিনা ত তেতিয়া ইমান এটা হেই কৰা নহ'ব। এনে কথা ক পথা নহ'ব দেছে এনেকুৱা আৰু হৈ যাব খালে সেনেকুৱা। হব লাগে, সনেকে নহলে নোৱাৰি দেই।
কিন্তু মি মই যাওঁক এই একজামটোতু এইটোত কি হ'ব মোৰ এতিয়া বহুত বেয়া চিন্তা হৈ আছে। তই তাৰ তাত ল'বি নে য'ত তাই লৈছে।
ল'ম চাগে।
মোৰতো লাগি আছে মই লওঁ, মোৰ বহুত বেয়া ভয় লাগি আছে মেথছ তু ইফালে ফিজিক্স।
উম। মেথছটো ল'ম অহ ', সৰি মেথ। চে বোলে।
হেই ফিজিক্সটো ল'ম। কিন্তু, কেনেকে যাম মই সেইটো ভাবি আছো এতিয়া বহুত দূৰ হয়।
দূৰ হ'লেও যাব লাগব কষ্ট কৰ্বই লাগব আৰু।
এটা শ্বৰ্টকাট ৰাস্তা আছে জান, আমাৰ এইখিনিত। তে', এইবোৰ পাপ। পাইগছ।
কিন্তু ওলাম ৰ' এই গুগল মেপত চাই চাই।
উম। জাগাতো ক'ত আছে, অমি সেইটোৱে নাজানো! আগতে যাই কিনে চাব লাগিব
নহয় স্কুল খনৰ ওচৰতে আছে। এইটো কবই নোৱাৰোঁ ক'ত আছে?
অ পোৰা স্কুলৰ ওচৰত নেকি?
পোৰা নহয় মানে সেইখিনিৰে। যতিয়াই আৰু।
আটছা।
মোক এই কৈছিলে এই অ
উম, গম পাইছোঁ দে।
আমাৰে ক্লাছৰ আছিল দে। স্কুলত অ চস্মা পিন্ধে যে।
উম, গম পাইছোঁ।
উম।
কিমান হ'ল চাচোন।
হ', দম নাই হোৱা।
কিমান আছে আৰু। আচ্ছা ন', হৈ আছে।
অহ ',
উম', দস হলে কাটি দি। পৰা তই দিবি আৰু তই দিয়াৰ আগতে মোক কবি। মই এতিয়া হেঁটো ৰুমত গুচি যাম। এটো ৰুমত নাপ পায় একো
নেটৱৰ্ক
উম ওফ ৰাম কিন্তু মোৰ নখ কেইটা যে আহিল মোৰ ভাল লাগিল চাৰে মস্ত
অ সবৰে এই আছে অ কালে গালে
উ মই সেই ইহঁত দুটা সুধিলো ইহঁত দুটা সোধোতে ইহঁতে কৈছে কি ইহঁত তৰ বোলে বহুত দেৰি তহঁতৰ ছিক্সটিন চেভেনটিন কেে আহিব এটাৰ ছিক্সটিন চেভেনটিনত আহিব এটাৰ তেৰ চৈধ্য
ইহঁত দুটা মানে কোন আছিলে
এ আছে দে নহয় ছোৱালী
কি এ
হা এ যোন কিচেন হেত তেৰি নকবি কিচেন আৰু সেই যে নখ দিছিল তাই সিহত দুটা
ঔ গম পাইছো ইছো গম পাইছো অ অ অ
নাম চাম কৈ নাথাকিবি মোৰ নহলে আৰু কটা যাব এই এয়া মোৰ দুটাই তোৰ লগত আৰু টা আছে আৰু দুটাই এনেই গ'ল
উম
অ নহয় নহয় আৰু এ টাই আছে মোৰ তাত
কি হৈ আছে আ একৌ বুজিয়ে পোৱা নাই মই
এইটোৱৈ লাষ্ট হয় মোৰ
আৰু আছেচোন আৰু কিমান কল আছে চোন
দছটা হব আৰু
অ দছ তাৰ অ
অ' ইমান কৰি থাকিম থৰি না'
উম ভাগাৰ লাগছে এইগেলা কৰি কৰি হো কোৱা নাই ইহঁতে গৈছিল যে গ্ৰু'পত ভালহে
উম এটাৰ লগতো কৰি থাক্ প নোৱাৰি এ কব ধৰে মানে সিহঁতৰ কথাবো কথা নোহোৱা হৈ যায়।
চব খতম হৈ যায়।
উম
হয়ো বাৰু সিহঁতেৰ হ'ল কি তই চ এ মেছেজ কৰিবিচোন। অ'
দে' ফালে কাম ক'ৰ তই কাটচোন।
কি অ', অ', ৰ